আহ কোৱা
হেল্ল'-হেল্ল' অ কি অ কি কৰি আছে। চা
মই এয়া ইনষ্টাৰ ৰিল চাই আছিলো। তুমি
অ মইও চছেম ইউটিউবত শৰ্ট চাইছিলো।
অ তুমি কি-কি ছচিয়েল মিডিয়া ইউজ কৰা
মই পাৰ্টিকুলাৰলি বেছিটো ছোৱা এটাই মোৰ ইনষ্টা দেন ফেচবুক ৱাটছএপ এইবোৰে টুইটাৰ আগতে ইউজ কৰিছিলোঁ এতিয়া নকৰো ইমান ইনষ্টা তে চোৱা যায় ইনষ্টাত কৰি কৰি থাকো সময় হে
অ অ সেইটোৱে ভাল। ভাল লাগে মই সেইটো কৰি আছিলো। অ তুমি ফেচবুকত ফিল্ম চিলিম চোৱা নেকি? চাব পাৰা যায় নহয়
অ অ ফিল্ম চাব মই মানে ইমান ফিল্ম চাই ভাল নাপাওঁ মই এনে চিৰিয়েল চাওঁ কেতিয়াবা ফেচবুকত চিৰিয়েলছ আহে চিৰিয়েলছ বা শৰ্ট অ শৰ্ট শট-শৰ্ট এছ এম ইছ ষ্টৰিবোৰ চাওঁ সেই সেইবোৰ চাই থাকো।
অ আৰু তুমি বিশেষকৈ মানে ইনষ্টাটো চলা ন?
ইনষ্টই ইনষ্টাত তোমাৰ ফট পষ্ট কৰো মানে ফট পষ্ট ইমান নকৰো ৰিলছ।
অ-অ ৰিলচ পোৱা যায় আৰু তুমি মানে বেলেগ-বেলেগ মানুহৰ কিবা গলা
বেলেগ-বেলেগ মানুহৰ লগত অ বেলেগ-বেলেগ মানুহৰ লগত কনভাৰ্চচন হয়।
অ কথা পাতা হয় অ আৰু তুমি তাতে আৰু চাবাও পাৰা যে সিহঁতে কি কৰি আছ কি? কিছুমান ব্লগ বনাই নহ মিনিব্লগ।
ব্লগ অ মিনি ব্লগ মোৰোৰ মোৰ বহুত ভাল লাগে মইতো ফেচবুকতো চাই থাকো মিনি ব্লগ আৰু বেছি ভাল লাগে যেতিয়া কোনোবা চিনাকি কি মানুহ বনাই ন মই বহুত চাই থাকো ভাল লাগে।
অ সেইবোৰো ভাল লাগে আৰু কিছুমান জেগাত আমি যাই পোৱা নাই সেইবোৰক
সেইবোৰৰ পৰা অ আৰু লাইক চচিয়েল মিডিয়া বেনিফিট মানে মোৰ মানে মই মানে ভাল লাগে কিছু মোৰ বেছি মানে ধৰা তুমি ক'বাত গ'লা মানে তুমি সেইটো গ'লা মানে তুমি গৈছা ল চেৰাপুঞ্জী অ আছা তাৰপিছত কলকাতা বা সেইবোৰ জেগাতো মানে চবেই জানে ন ডাঙৰ ডাঙৰ জাগা। হয় ফুৰা জেগা বাট কেতিয়াবা মানে কিছুমান অ কিছুমান লুকাই থাকে হিডেন ৱাটাৰফল থাকে হিডেন জাগা থাকে সেইবোৰ আমি গম নাপাও আজিকালি চচিয়েল মিডিয়া হৈছে কাৰণে কেমেৰা লৈ যায়। থ্ৰু উইচ আমি জানিব পাৰো। আমি যাব পাৰিব আমি একস কৰিব পাৰিম পিছত। সেইটোকে ডেফিট হৈ যায় আমি চাওঁ জানিব পাৰো।
অ হয় হয় আৰু তুমি যেনেকাে নতুন জেগাত গ'লে তোমাৰ সিপিনে ভিডিঅ'টো চাই কেনে তোমাৰ আইডিয়াও হৈছে সেইটো জেগাাটো কোনটো ৰাস্তা হ'ব কেনেক হ'ব আৰু কোনটো হোটেলত কিছুমানে প্ৰিফাৰ ও কৰে কোনটো হোটেলত যালে ভাল হয় সেইকাৰণে মানে বহুত সহায় কৰে সহায় কৰে বহুত সহায় কৰে। জমি দিয়া। আৰু তুমি চচিয়েল মিডিয়াত তুমি যদি কিবা এটা জানিবও বিচাৰা বা আজিকালিটো চচিয়েল মিডিয়াত আজিকালি চচিয়েল মিডিয়াত বহুত বিক্ৰী কৰা হৈ বিজনেচৰ থত হৈ গৈছে ন এটা জাৰিয়া হৈ গৈছে এটা বিজনেছৰ।
ব্ল কৰিলেটো ফেমাছ ও হয়। পইচা পাই থাকা সেইটো
ন দ অঁ হৈ যায় ভালকৈ আৰু তুমি নতুন আইয়া থিলেয় কৰিব পাৰা চচ মিয় থব পাৰিবািয়াৰ আৰু আজিকালি যিহেতু আৰু কোনটো চলা আঁ চাগে মোক বেছি
মিডিয়টো মানে কি ভ চবৰ লগত তাকে অঁ স তুমি ভালকৈ মানে অঁ ফেচবুক চলাও কিন্তু ইনষ্ট মানে কি এটা এডিকন টাইপ হৈ গৈছে ৰাতিপুৱাই ই চা অঁ মই চাওঁ কোনে মেছেজ দিছে চাওঁ অঁ মেছেজ মেছেজ কৰো আকৌ ইনটা
হম
মানে মোৰ চবতকৈ ডাইৰেক্ট মান বে বেছি ওপৰ থাকে মানে ইনচটা
আজিকালি ইনষ্টাতটো বেছি চলোৱা হৈ হৈছে মই চাইছো মানে সেইটো মানে ইনষ্টাত বেছিভাগে থাকিব বই
অঁ
আগতে ফেচবুকৰ চলাছিল ফেচবুকতো চলছিল ন মানুহ চবৰ হাততে ফেচবুক আছিল এতিয়া কি হৈ গৈছে সৰু সৰু বাৰ তেৰ বছৰ ছোৱালীগিলাওঁ লোৱা হৈ গৈছে ইনষ্টাটো হেল্ল' হেল্ল'
অঁ অঁ
হেল্ল' নেটৱৰ্কটো ডিষ্টাৰ্ব দি আছোি হেল্ল'